হেল্ল'।
হেল্ল'।
কি কৰি আছ
এনেই আছোঁ। শুই আছো তুমি
মইয়ো শুই আছো কিবা খালা
উম ভাত খালোঁ।
কিহেৰে ভাত খালা।
উম দালি কণী আৰু আলু ভাজি।
তোমালোকে ইমান দালি খোৱা ফেট বাঢ়ি যাব দেই।
দালি খাওঁ থাকেই দেইলি ৰাতি থাকে দালি।
কি খোৱা।
দালি ডেইলি ৰাতি থাকেই খাওঁ ডেইলি। কৈছো দালি ডেইলি ৰাতি থাকেই।
তোমালোকে তোমাৰ ঘৰ ক'ত?
আমাৰ ঘৰ এ চৰ বুলিয়ে কয় মানে হেল্ল'। আমাৰ ঘৰ চৰত চৰত চৰ চিনি পোৱা নে তুমি।
উম তোমাৰ মাততো ভালকে অহা নাই।
নেটৱৰ্ক কম কে পাইছে কিজানি হেল্ল
হেল্ল'।
হেল্ল'।
তোমাৰ মাতটো ভালকে অহা নাই কিয় বা
এ নেটৱৰক কম কে পাই আছিল কিজানি সেই কাৰণে নেটৱৰ্ক কমকৈ পাই আছিল কিজানি
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
তোমাৰ মাতটো ভালকে অহা নাই
এতিয়া
হেল্ল'।
এতিয়া
হেল্ল'
হেল্ল'
শুনা পাইছ নে নাই।
এতিয়া বুজি পাইছে নে নাই
হেল্ল হেল্ল'।
হেল্ল'
হেল্ল হেল্ল'